আহ কি কৰি আছে
এতিয়া অলপ এ বাহিৰৰ কাম কৰি আছো বা
অঁ আপোনাৰ খোৱা খোৱা লোৱা অঁ খোৱা লোৱা
ফুলত পানী চানী অলপ দি আছো ফুলবিলাক অলপমান সেই চাফ চিকুণ কৰি আছো
আহ অ
আৰু বন চন বিলাক হয় ন টাবত সেইবিলাক চাফা কৰি আছো বাহিৰত অলপ খাজ চাৰো দাম অলপ লাৰি চাৰি দিলে অলপ ফুলটো ভাল হয়
সেয় আৰু চব বস্তুৰে মানে যত যন্তন কৰিলে অলপ মানে ভাল আৰু বস্তুবিলাখ তেতিয়াহে ঔখপাতি হয় নহ'লে মৰহি যাব বন জংঘল এইবিলাক যদি চাফা চুফা নকৰে তেতিয়াহ'লে গছডালৰ হেৰিটো লেৰেলি যাব সেয়াই আৰু ঠিকেই আছে চাফা কৰিব লাগে চব
তেতিয়া অলপ পানী চানী দিওঁ ফুলত ইয়াৰ অলপ অমান কেইটামান নতুনকে মানে হেৰি আনিছো আৰু পুলি ফুলৰ পুলি কেইটামান নতুন কেইটাবত দি আছোঁ এইবিলাক কৰি আছোঁ
কি কি ফুলৰ গছ আনিছে, কি কি ফুলৰ গছ আনিছে আপুনি।
আমি কি কি মানে আৰু ফুলৰ, চব ফুলৰ নামো নাজানো, দালিয়া আছে,
অ'।
জবা ফুলটো আছে গছত। ডাঙৰ গছ, লিলি ফুল আছে, এই-হেই জেছ মিন আছে এইবিলাক আছে। আৰু সেই মেৰিগ'ল্ড, মেৰিগ'ল্ড আছে। আৰু টাইম, টাইম-টাইম ফুল আছে নহয় কেছ-কিছুমান।
অ', অ' অ', গধূলি গোপাল, অ' অ', অ', গধূলি গোপাল আছে, কেতিয়া নওটা বজাত ফুলা ফুল আছে, দছ তাত ফুলা ফুল আছে। আছে এইবিলাক, বহুত ধৰণৰ ফুল আছে।
অ'।
আপোনালোকৰ ফালে শেৱা-শেৱাল লি ফুলৰ গছ আছে নে নাই?
আমাৰ শেৱালি ফুল আছে। এতিয়া ফুলি আছে শেৱালি, আমাৰ চই-বাৰ মাহে ফুলে শেৱালি। ফুলদাল
অ', শেৱালি ফুলৰ আপুনি বৰা খাই পাইছেনে?
খাওঁ। বৰাও খাওঁ আৰু সেই অমিতা, অমিত-অমিতা। খাৰ বনাও ন। তাতে শেৱালি ফুল পিওঁ।
অ'।
বঢ়িয়া লাগে খাই।
অ', ভাল লাগে, কিন্তু পাতটো খাই পাইছে নাই, কোমল যে এটা পাত ওলাই সেইটোৰ আপুনি বৰা খাই পাইছেনে নাই?
পাততো খাওঁ, খালেও মানে মই ভাল নাপাওঁ ইমান, পাততো।
ভাল কিৰিমিৰ কাৰণে ভাল আমাৰ পেটৰ পেলু যে আছে। সেইটোৰ কাৰণে ভাল খুবেই ভাল। মানে উম, পাতটো মানে কোমল পাত টো আনি মানে উ অলপ। বৰা মানে দালি হওক চাউলৰ গুৰি হওক বা বেচ ন হওক এইখিনি যদি লগ লগাই আপুনি ভাজে তেতিয়াহ'লে তাৰমানে। ভাল লাগে খাই তিতা-তিতা অকমান লাগে যে পেলুৰ পেলুত কাৰণে। খুবেই উপকাৰী।
হয়-হয় এইবিলাকটোন ফ্ৰেচ বস্তু। এইগিলাক আচল ভাল বস্তু
অ,
ঘৰচীয়া বস্তু। স্বাস্থ্যৰ কাৰণে ভাল। নিম পাটো আছে নিম, তিতা নিমতিতা গছ। আৰু আমলখি গছো আছে। দা আমালখি দল লগা নাই সৰু আছে। আছে অ লাগিব সন্ধা দেৰি আছে নেমতি নেম। যাৰ গছ আছে।
অ-অ-অ, নেমু-নেমু পাত ভাজি খাই পাইছেনে নাই।
ভজি খাও।
অহ অলপ অ ভাল লাগে।
নিমৰ গছ ভালে চবফালে পৰা ভাল।
তটো ল'ব পাৰিলেতন আৰু বেছিয়ে ভাল। ত অক্সিজেনৰ কাৰণেও ভাল মানুহৰ, স্বাস্থ্যৰ কাৰণে
হালধি কেঁচা হালধি। নিমপাত এইবিলাক সিজাই যদি গা ধোৱা হয় ছালৰ কাৰণে বহুত ভাল। ছালটোৰ কাৰণে বহু ভাল গাটো শুজাই দি কেতিয়াবা সেনেকা যদি। এতিয়া আমি হেই কৰোঁ। গা ধো যদি সেইটো পানী সিজে কি নাই নিমপাত আৰু কেঁচা হালধি দি সেই দি গা ধুব লাগে । মাজে, মাজে
অ, অ
অহ।
আৰু কেতিয়াবা এ এল'ভেৰা কৰিব পাৰি এল'ভেৰাত স্কিনৰ প্ৰব্লেম হ'লে মানে এল'ভেৰাতটো অলপ ঘহিব পাৰি ছালৰ বেমাৰ যদি হয়। ছালৰ বেমাৰত এল'ভেৰা ছাল কুঁৱৰী । ছালকঁৱৰীটো সেইটো খুবেই ভাল।
সেইটোতো এনেই লোৱা যায়।
অ মুখত ঘুহিব পাৰিছ।
উম, অ মুখত তাতছ চবতে নাখাব পানীতো।
খ খালে অলপ বেছি বিজল বিজয় লাগে।
আমি যেন লাগিলে অক নাইতো ভাল বস্তু নহ ঘৰুৱা বস্তু। এইটো তোন বটলত দোকানত বিক্ৰী হয়। ডাঙৰ ডাঙৰ বটলত। আধা লিটাৰ এক লিটাৰ এই এল'ভেৰাৰ ৰস। মেচিনত দেৰি কৰি লিকুইড
অহ।
মেচিনত। লিকুইড কৰি বটলত ডাঙৰ ডাঙৰ বটলত এক লিটাৰ আধা লিটাৰৰ বটল বিক্ৰী কৰে। আয়ুৰ্বেদিক দোকানত। আমি যদি ঘৰতে সেনেকে পাটৰ। অহ সেইটো আৰু বেছি ভাল এতো দোকানত কিনাই বিলাকত। কঙ বেলেগ বস্তু দে বেয়া নহয় কাৰণে অলপ বেলেগ বস্তু দে নহ ভালে থাকাৰ কাৰণে। এল'ভেৰাতো ভাল বহুত ভাল।
উম উম আৰু কেতিয়াবা হাতত পানী যদি খাই আমাৰ। আমি কাম কৰিলে বহুত হাতত পানী খাই না জেতুকাৰ পাত যদি হাতত লগাই সেইটো ছালৰ কাৰণে খুবেই ভাল ন খৰ গুৰি বিিলাক খান মানে ভাল হয় অ বহুতে ভাল উম অ আৰু কেতিয়াবা মোৰতো অলপ ইমান খুজতি ধৰিলে বা মূৰতৰতো ৰসটো ঘুঁহিব পাৰি আঙুলিত লগাব পাৰি আৰু পাৰিলে কিছুমানে মানে খোৱাৰো চেষ্টা কৰিব লাগে সেইটো
এ জেতুক আৰু খাই খাই পোৱা নাই মই খাই নেকি
টুকাৰ ৰস খালে বহুতেই ভাল যদি খাব পাৰে নোৱাৰিলেহেইটো পিছৰ কথা কিন্ত খাই খাই কিছু কিছুমানে খায় যিবিলাখানে পাৰে সেইবিলাকখানে খায় চেষ্টা কৰিব পাৰিলে ভাল মানে সেইটো মানে আমাৰ বহুতে ভাল শৰীৰৰ কাৰণে সেইটো ভাল মূৰৰ ছালৰ কাৰণে ভাল মানে চুল কেইডালো ভাল হয় মানে ভালেই আৰু চবফালে দি ভাল
চলটো লগ গাও চুৰিত লগাওঁ হাতত লগাওঁ ভৰিত লগাম কিন্তু হাঁহটো হয় খটো গ'ম
ন খাই খাই খাই পাৰ বিলাখানে খায় অ বেছি কাঢ়া কৰি নহয় মানে ডাঁত কৰি ল নালাগে পাতল কয় মানে ৰস দুইটোপ তিনি এনেকে উলাই য আপুনি খাব পাৰে মানে সেইটো পেটৰ পেট ভাল যেনেকুৱাকে আমলখি খালে আমাৰ পেটৰ কাৰণে ভাল ঠিক তেনেকৈ তাৰ মানে এ জেতুকাৰ পাতৰ ৰসৈ এক টোপ দুই টোপ এনেকে খালে এটা উপকাৰী আমাৰ শৰৰ কাৰণে সেইবিলাক উপকাৰী সেইটো বস্তু খালেও ভাল এনেকে বহুতেই আছে পৃথিৱীত বহুত ধৰণৰ বস্তু টো আছে আমি জানিবৰ চেষ্টা কৰিব লাগিব অ জানিবৰ চেষ্টা কৰিব লাগে অ অ অ
এইলে তো
অ', অ' আয় আয়ুৰ্বেদিকআয়ুৰ্বেদিক মাধ্যমত অ' অ'। বহুত, জানিব পাৰি।
পটঞ্জলিত চলে, এইবিলাক।
পতঞ্জলিটোতো প্ৰথম হৈ আছে, এতিয়া আমাৰ হেৰিৰ ভিতৰত ভাৰতৰ ভিতৰত।
চব বন দৰপেদায় কি দেটো আমি নাজানো সিমান।
অ' নাজানো কিন্তু জানিব পাৰিলে ভাল আৰু আমি যদি বস্তুটোৰ কথা আনো, তেতিয়া ভাবিম যে আমাৰ ঘৰতে দেখোন এইবিলাান বস্তু পোৱা যায়, আমি তাক হয়তো ভালদৰে গণ পৰি চাব নাজানো। কিন্তু চ জানিলে আমি ঘৰুতে পাও কিছুমান কিছুমান এই যেনেকুৱা ধৰক এ-দুবৰি বনটো, দুবৰি বনটোুৰ তাৰ-তলৰ যদি আলুটো আমি উলিয়াই খাব পাৰো ৰস বনাই এইটোতো আৰু বেছি
আলু খাই
অ' দুবৰি বুনৰ আলুটো তলত এটা শিপাৰ তলত এটা সৰু সৰু অলপ মানে বহুতে সৰু এটা বুট মাহৰ দৰে সৰু আছে সেই টো উলিয়াই ।অ' সেইটোত- থেতেলিয়াই তাৰ ৰস খাব পাৰিলে ভাল এক চামুচ। দেৰ চামুচ মানে যোনে যেনেকুৱাকে খাব পাৰে আৰু অলপ খাব পাৰিলে ভাল -অ সেইটো আলুটো মানে, কিছুমানৰ যে পেলু হয় পেট কামৰে, পেলু, পেলো, মানে পেট -পেটৰ কামৰ যে হয়।
পেটৰ কামৰণি যে হয় কেতিয়াবা মানুহৰ পেটৰ কামৰণি হয় নহয়, আহ সেইটো-সেইটো বস্তু তাৰমানে থেতেেলিয়াই ৰসটো উলিয়াই খালে উপকাৰ দিয়ে বুলি কয় মানুহ বিিলাকে, এতিয়া সেইটো মানে বন দৰৱৰ দৰে আৰু সেইটো খালেও ভাল।
দুবৰি বজত আলু খা
যেনেকুৱাকে হালধিৰ তলৰ হেৰিতটো আমাৰ বহুতে উপকাৰে আমি আহ-আঞ্জাত দি পেলাই ৰসটো উলিয়াই যেনেকে খাওঁ আজিকালি আৰু মানে আধুনিক পদ্ধতিত বহুত ধৰণৰ মানে হেৰি ওলাইছে না এতিয়া আমি যদি কেঁচা ৰসটো হালধিৰ খাব পাৰোঁ, সেইটো আৰু আমাৰ বেছি উপকাৰ ঠিক তেনেকুৱা মানে দবৰি বনটোুৰো সেনেকুৱ, খাব পাৰিলে ভাল উপকাৰ দিয়ে। বহুত বেমাৰৰ উপকাৰ দিয়ে কিন্তু মই হয়তো ক'ব নোৱাৰিম মই ইমান মানে- হেৰি-বিজ্ঞানৰ বিষয় লৈ বহুত ক'ব নোৱাৰিম অলপ মানে জানাৰ কাৰণে কৈছো আৰু
অ ঠিকে আছে দিয়া, অ- অলপ জানিলোঁ আৰু
অ অ-অ যেনে অপৰাজিতা অপৰাজা তাৰ শিপাটোও তেনেকুৱা অপৰাজিতাৰ শিপাটোও মানুহে তাৰ মানে খালে আমাৰ মানে কিছুমান ঘৰুৱা সামগ্ৰী মানে-এ -নিজেও- উ- কৰিব পাৰিলে খাব পাৰিলে ভাল অপৰাজিতাৰ শিপাটো খাব পাৰি, সেইটো চকুৰ দৃষ্টিশক্তিৰ কাৰণে ভাল বুলি কোৱা হয় এ আৰু।
ৰাজিতাৰ ফুলটো ধ-হন আমি সেই মানে খাওঁ চাহ বনাই খাওঁ লাল চাহ বনাই
তো সেয়াই আৰু চাহটো আমি ফুলটোৰ খাওঁ কিন্তু শিপাটোৰ পৰাও ৰস উলিয়াই কেঁচা ৰসটো
সেইটো আপোনাৰ যেতি ফুলটো ব দাৰৰত বহু দাম
অঁ সেইটো উপকাৰী বস্তুৰ কাৰণে দাম টো বেছি
বোলে বস্তু ঘৰত থকা মানে চব ঔষধ ঔধ ধ বস্তুৱে কিন্তু আমি বুজি নাপাওঁ আহ প্ৰত্য়েকটো বস্তু তাৰ মানে শৰীৰৰ কামত আহে
অ অঁ এইবিলাক জানিব লাগিব অ
কিন্তু আমি বুজি নাপাওঁ চিনি নাপাওঁ এ
যেনে কল কলগছৰ মাজৰ যিটো মানে কলৰ যিটো মাজৰ এডাল কোমল হেৰি আছে কলটো কলৰ দনাটোৰ ভিতৰত সেই বস্তুটো খালেও আমাৰ কেঁচাই খাব পাৰিলে সেইটোও ভাল আমাৰ তেজ আহে আৰু তাৰপৰি এনে ভাজিও খাব পাৰি এ অ কল পচলা বুলি কয় সেইটো সেইটো খাব পাৰিলে তে তেজ তেজ আহে
সেইটো সেইটো খালে হেৰি হয় অ কমে
অ আইৰণটো আহে
হাই পছ
অ ভাল ঠাণ্ডা হৈ থাকে ঠাণ্ডা পেট ঠাণ্ডা হৈ থাকে ভালেই এইবিলাক হাং খাব পাৰিলে এনেকুৱা বহুত ধৰণৰ বস্তু ো আছে আমি হয়তো তাক চালি জাৰি চাব জাননা নাই এতিয়া আমি চেষ্টা কৰিব লাগিব চালি জাৰি চোৱাৰ কাৰণে ক বস্তু আম